হেল্ল'! হেল্ল'! হেল্ল'!
হেল্ল'!
হেল্ল'!
হেল্ল'!
অ', শুনিছা ন' মোৰ মাতটো?
শুনিছোঁ, শুনিছোঁ।
অ', অ', কি কৰিছা?
মই এনে আছোঁ এতিয়া।
অ', অ', তাকে মই মইয়ো আছিলোঁ এনেই অলপ, তাকে মই ভাবিলোঁ মানে মোৰ ক'ল কেইটামান আছিলে আৰু কৰিব কাৰণে বোলোঁ চ'বকে কৰোঁ আৰু অলপ, অলপ। কে ক'লখিনি।
অ', অ'।
উম, উম, খালোঁ, খালোঁ তুমি খালা?
অ', মইয়ো খালোঁ অলপ আগত।
অ', কি বনাইছিলেনো?
আজি মই
হয় নেকি আমাৰ বাৰু মাংস খালো যোৱাকালি খালো আজি ভেজ আৰু ভোল আলু সেয়াৰে চব্জি আৰু
অ
হা পিছে পিছে আমি আজি এতিয়া কোনটো বিষয়ত কথা পাতিম অলপ কোৱাচোন অ
আজি তুমিয়ে কোৱাচোন বাৰু এতিয়া
এই মানে এতিয়া যে যিবোৰ তোমাৰ চৰকাৰী চাকৰি এইবিলাকতো জানাই ন যিবিলাক মানে আ আহি থকা বুলি কৈ আছে আৰু এইবিলাকৰ বিষয়ে কথা পাতো উম মানে অ মানে এনে তুমি কিবা চাকৰি সেনেকুৱা এপ্লাই কৰিছিলা নেকি
মই কৰিছিলো অ অ এদিয়াৰি ওলাইছিল তেতিয়া কৰিছিলো তেত তেতিয়া বাৰু পাছ কৰিলো আৰু এতিয়া যদি ওলাই আকৌ কৰিব লাগ গিব
উম উম সেইটো মইয়ো কৰিছিলো বাৰু মই থাৰ্ড গ্ৰেডটো দিছিলো অ তাতে মোৰ অ অ চিলেকচন নহ'ল আৰু মোৰ তাতে উম ইমান অ ইমান মানে পঢ়ি কিনেও দিয়া নাছিলো আৰু মানে তোমাৰ কি কয় এনে কলেজৰ পঢ়াৰ লগতে অলপ চলপ পঢ়ি দিছিলো আৰু
অ অ মোৰো তেনেকুৱাই হ'ল পঢ়াটো মানে বেছি নহ'ল সেইকাৰণে ভাল নহল পৰীক্ষা
অহ অহ অ মানে তেনেকে অ পঢ়াটো মানে কি বহুতে কি কৰে চাৰি পাঁচ বছৰ আগৰ পুৰা চেম বস্তু কিনি আৰু কাৰেন্ট অফিযাছ এইবিলাক পঢ়ি থাক থাকে ন সিহঁতেহে চিলেকচন
অ আৰু বহুতে মানে বেলেগ চাকৰি কাৰণেও পঢ়ি থাকে যে সিহঁতি পায় আৰু
উম উম উম মানে ধৰা বহুতে এ পি এছ চিৰ কাৰণে মানে পঢ়ি আছে গতিকে এ পি এছ চিৰ কাৰণে পঢ়িলে মানে সহজ হৈ যায় সিহঁতৰ কাৰণে আৰু তোমাৰ মইতো শুনিছিলো কেইজন মানে মানে বেংকৰ একজামৰ কাৰণে প্ৰিপায়াৰ কৰিছিলে সিহঁত তে এডিয়াৰি দিছে ধুনীয়াকে হৈ গৈছে উম
মানে সিহঁতি বেংকত নাপালেও এইটোত পাই যাব আৰু তেতিয়া
পাই যাব আৰু মানে পাই গৈছে আৰু মানে সহজতে পাই গৈছে আৰু ইমান একো টান হোৱা নাই পিছে তুমি অ গুৱাহাটী চেন্টাৰতে দিছিলা ন একজামটো
অ গুৱাহাটীতে দিছিলো মই নাৰেংগীত পৰিছিলো
নাৰেংগীত পৰিছিলা নেকি নাৰেংগীত কোনখন
এখন নাৰেংগী আঞ্চলিকত আঞ্চলিক খন যে, অঁ কলেজখনত অঁ।
অঁ মই তাৰ ওচৰতে মই হাইস্কুলখনত আছিলে মোৰ চেণ্টাৰ।
অ অঁ, আৰু অঁ দুটা হৈছিল নেকি ন? দুটা এক্সাম হৈছিল নেকি ন, অঁ আৰু এটা মই কাহিলীপাৰাত পৰিছিলো।
হয় নেকি? মই আৰু সেইটো যোনটো ফৰ্ড গ্ৰেডটো আছিলে, ফ্ৰেড গের্ড টোত মই দিছপুৰ টো দিছপুৰ লঅ কলেজত হৈছে।
অ' অঁ। মই কাহিলী পাৰা প্ৰাইভেট স্কুলখনত পঢ়ি পাইছিলো।
অঁ, আচ্ছা আচ্ছা আচ্ছা, বহুত কেইখন স্কুল লৈছিলে মানে প্ৰাইভেট চৰকাৰী চব স্কুলতেই পৰীক্ষা হৈছিলে। উম।
বহুতে পাছ
এনেই মানে তুমি বহুতে পাছ কৰিলে। এনেই মানে তুমি কোন কোনটো বেছি টান পোৱা নো মানে তাৰে যিখিনি আছে আৰু ধৰা মেথ্ছ। জেনেৰেল নলেজ সেইখিনিৰ পৰা।
অঁ, মেথছ খিনি মানে প্ৰথমতে টান পাইছিলো, কিন্তু পাছত মানে কৰি কৰি মেথছখিনি ইজি হ'ল মোৰ কাৰণে। এতিয়া মানে জি কে মোৰ খেলি মেলি হৈ যায়, মানে জানো মই কিন্তু মই খেলি মেলি কৰি থৈ আহো তাতে।
অঁ, এইটো হয় জি কেটো মানে কেনেকুৱা
উম।
এই মানে চন বিলাক আৰু হিষ্ট্ৰীৰ চন বিলাক থাকে, তাৰ পিছত তোমাৰ জিঅ'গ্ৰাফিৰো মানে, অঁ তোমাৰ জেনেৰেল নলেজ টো বহুত ভাহ টপিক হয় ন? ভাজ চাবজেক্ট থা কাৰণে সেইটো মানে বহুত সময়ো লাগি যায়, লগতে মানে এ মানে মনত নাথাকে আৰু সিমান খিনি, কিন্তু মেথছটো মানে অঁ' মেথছ টো তোমাৰ কি মানে অকনমানে থাকে, সেইখিনি টাইপৰে আহিব আৰু সেনেকুৱা। চেমই ধৰণৰ, উম উম উম। উম, বাকী এনেই ৰিজনিংটো সহজ পাইছিলানে?
অলপ পাৰো।
অঁ।
অঁ অঁ অঁ, তোমাৰ মাতটো কাত খাই গৈ আ ছে অকনমান নেটৱৰ্ক প্ৰ প্ৰব্লেম হৈছে নেকি? হেল্ল, অঁ এতিয়া শুনিছো ৰবা মানে মাজে মাজে অঁ, এতিয়া শুনিছ অঁ শুনিছো শুনিছো মানে মাজ মাজে মাজে অলপমান উম উম বেয়া হৈ হৈ যায়, মানে নেটৰ্কটো অলপমান অঁ কি কয়, অলপ অলপ ৰখি ৰখি আহে আৰু। সেইটোযৱে আৰু অঁ মানে মই তোমাৰ ৰিজনিংটোহে অলপ সহজ ৰিজনিংটোৰ মানে ভাল লাগে আৰু কৰি কিনে অলপ, কিবা মানে গেম খেলি থকা যেন পায়।
অঁ, অলপ কৰিব ভালেই বাৰু, অলপ ট্ৰাই কৰিব পাৰি।
উম, উম মানে তোমাৰ কিছুমান টিচাৰ আছে ন ইউটিউবত শ্বৰ্ট ৰিক্চবিলাক দি দিয়ে তেতিয়া মানে ভাল ভাল লাগে আৰু তেতিয়া কৰি কিনে
অ' মই মেথছ খিনি ইউটিউবৰ পৰাই চোৱা, সেনেকেই পাৰিলোগে উম
ইউটিউবৰ পৰাই চোৱা ন ময়ো ইটউবৰ পৰাই চাইছো মইতো এতিয়ালৈকে কিতাপো কিনা নাই মোৰ উম উম
মানে কি হয় কিতাপ কিনিলে তুমি কিমান পঢ়িবা মানে, কভাৰ কৰিবগে নোৱাৰি সেইকাৰণে ইউটিউবত চাব অ ইউটিউবত চালে মানে সোমাই যায় একেবাৰতে
উম উম আৰু অ আৰু ইউটিউবৰ মানে টিচাৰ বিলাকে যিবিলাক টপিক আহিব সেনেকুৱা আহা আহা টপিক বিলাকে বাচি বাচি দিয়ে কুৱেশ্বন বিলাক মানে উলিয়াই উলিয়াই কিনে তেনেকেই দিয়ে আৰু সেইকাৰণে ভাল বুলি ক'ব পাৰি আৰু তে তেনেকে দিলে ভাল আৰু সে-সেইটোৱে আৰু এনে তুমি হেণ্ডিকতে পৰিছিলা ন
অ মই হেণ্ডিকতে পঢ়িছিলো
অ
মই অ বাইশ চনত ওলাইছো, তাৰ পৰা
অ অ অ উম মইটো বাৰু সৰু মই পঁচিছত মোৰ হৈছে গ্ৰেজুৱেচন কমপ্লিট
অ তুমি অ কি ডিপাৰ্টমেন্টৰ আছিলা
মই ইকনমিক্স ডিপাৰ্টমেণ্টৰ আছিলোঁ তুমি অসমীয়া ন অ অ আমাৰ কলেজততো অসমীয়া মা এম এও হয় ন
অ এম এ হয়
উম মানে মই অসমীয়াত আছিলো মানে কি ফাৰ্ষ্টৰ এডমিশ্যন লওঁতে মই অসমীয়াত এডমিশ্যন লৈ লৈছিলো পিছত মানে ইকনমিক্সত চেঞ্জ কৰি ললো মানে আগৰ পৰাই ইকনমিক্সত যাব খুজিছিলো টো ক'তো পোৱা নাছিলো অসমীয়াত ললোঁ
অ এমাহৰ পাছত পাৰি নেকি ন
অ, এমাহৰ পাছত পাৰি এমাহ মানলৈ মই ক্লাছ কৰিছিলো অসমীয়াত
অ
এনেই ভাল কিন্তু অসমীয়াৰো মেম ছাৰ হঁত
অ ভাল হয় বহুত আমাৰ লগত এতিয়াও ভাল বাৰু বহুত
উম উম ভাল ভাল সকলো মানে ভালেই আৰু মেম ছাৰ হঁত উম তোমাৰ বৰ বেছি তেনেকুৱা মানে ষ্ট্ৰিক্টো নহয় মানে আমাক বেলেগ ডিপাৰ্টমেন্টৰ হ'লেও আমাক ভালদৰে চিনিও পায় মানে কথা বতৰাও পাতা যায় আৰু মেমহঁতৰ লগত মনত ৰখি যায় আৰু। উম, সেইটোৱে এইবাৰ বাৰু আমাৰ ইকনমিক্সতো বোলে হেৰি দিছে, যোৱাবাৰেই দিছিলে বোলে, এম এ ও দিছিলে।
অ লাহে লাহে দি আছে সকলো মানে, চব চাবজেক্ট তে। এটা এটাকে আহি আছে আৰু। অসমীয়াই প্ৰথম হৈছিল নেকি?
অসমীয়া আছিলে আৰু তোমাৰ চাইন্সৰ কিছুমান চাবজেক্ট আছিলে। সেইবোৰ আছিলে। বাকী তোমাৰ আৰ্টছৰ বাকীবোৰ চাবজেক্ট নাছিলে এম এত। এতিয়া মানে অলপ অলপ চিট দিছে আৰু বিশটা নে কি চিট দিছে।
অ, বহুতে এডমিশ্যন ল'ব বিচাৰে যে তাতে।
উম, উম, বহুতে লয়। মই অ মই আৰু গম না পালো যে যে এমেও আহিছে বুলি নহলে মই আৰু তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰে এন্ট্ৰেন্ঞ্চটো দিব লাগে ন
অ
সেইকাৰণে মানে এ মই নি নিদিলো আৰু
মই অসমীয়া এম এ তাত এডমিশন ললো ক্লাছ কৰিলো দুমাহ মান তাৰ পিছত মানে কি হল মোৰ কটন ইউনিভাৰ্ছিটিত মন আছিলে কটন ইউনিভাৰ্ছিটিত তেতিয়া লৈকে সে হোৱা নাছিলে মানে তাৰ পিছত তাত পাই গলো পা পোৱাৰ কাৰণে গুচি গ'লো আৰু এনেই এনেই এডমিশন লোৱা হ'ল মোৰ
অ মানে কটনত গুচি গ'লা পিছত পিছত তোমাৰ এম এ টো কটনৰ পৰাই কমপ্লিট হ'ল
অ কটনৰ পৰাই হ'ল
উম মানে অ এটা মানে হেৰি কথা বাতৰিয়ে শুনিছিলো মই যে কটন ইউনিভাৰ্চিটিত বোলে মাষ্টাৰ্চটো বন্ধ কৰিব মানে পাৰ ফেচিলিটি নাথাকাত
অ অ এতিয়া কৈছে হেৰ বুলি উম মানে বহুত কেইটা ডিপ ডিপাৰ্টমেন্টৰ বোলে টিচাৰ্চ নাইয়েই বহুত কম আছে দিগদাৰ হৈছে পঢ়াব আৰু মানে অ কিছুমানৰ মানে এম এত অলপ ফেচিলিটি বেছি লাগে ন সিহঁত মানে সেনেকে নাই আৰু মানে ধৰা প্ৰেজেন্টেচনো দিব লাগে কিবা কিবি এইবোৰ কৰিব লাগে সেনেকুৱাকে সুবিধা নাই যে
উম উম মানে এম টোত অ তোমাৰ কিবা মানে সেনেকুৱা থাকে লাইব্ৰেৰীত ইমান কেইখন কিতাপ লাগিব
অ অ বহুত কম থাকে তাতে লাইব্ৰেৰীত কিতাপেই নাপায় বিচাৰি অ বহুত কম পাই মই বহুত কেইখন হেণ্ডিকৰ লাইব্ৰেৰীৰ পৰা পঢ়িছো
হয় নেকি আচ্ছা হেণ্ডিকৰ লাইব্ৰেৰীত বাৰু আছে ভালেখিনি কিতাপ আছে উম গম পোৱা নাছিলো উম মও ভাবিছিলো যে কটনত মই লওঁ নেকি বুলি তাৰ পিছত এইবাৰ মানে ভাবিছিল ছিলো এমাহ একবছৰ মাজতে অলপ ব্ৰেক দিলো তাৰপিছত ভাবিলো যে এইবাৰ কৰো নেকি মাষ্টাৰ্চ ডিগ্ৰীটো তেতিয়া আৰু এনেকুৱাই খবৰ শুনিলো মোৰ মানে হেণ্ডিকত যাব মন নাছিলে আৰু
অ অ
মই মানে এইছ নহ'ব চাগে নহ'ব চাগে মই মানে হেৰিতো পঢ়িছো হেণ্ডিকট এইচ এছো পঢ়িলো। তাৰ পিছত বি এও পঢ়িলো আকৌ এম এও পঢ়িবৰ কাৰণে আৰু টান লাগে আৰু।
অ আমনি লাগে বেলেগতো যাব মন যায়।
উম বেলেগতো যাব মন যায়। দিয়া ঠিক আছে তেন্তে মই কলটো ৰাখো দিয়া হা।
অ অ ঠিক আছে দিয়া।